অ', ইয়ৰ বইচ ইজ ষ্টিল নট কামিং বেবি, আই কানট হিয়াৰ ইউ।
কিয়া কৰু মে অভি।
এতিয়া মই শুনিছো
হয় নি
অ ধৰ্মীয় কথা নহলে তোৰ ফুৰিবলৈ যোৱা ভাত খোৱা শাক খোৱা উৎসৱ পা, অ মা দৰ্জাখন মাৰি দিয়া
মোলে এতিয়া মেছেজ এটা আহিছিলে দেই, মানে ইয়াত মানে আও এটা মানে হেৰি হৈছে আও, আও মানে ফিফটিটা আহি আছে মানে এনকে লিখিবলে আও, ট্ৰান্স সেই আও আাছামিছ ট্ৰান্সক্ৰিপচন নে কি তাতে আও
উম
তাত আকৌ হেৰি বুলি আছে আৰু আ, কি মই এতিয়া কুৰিয়া গৈ আহিছো তোমালোক কিবা এটা বুলি আহিছে আও মানে নামনি অসমৰ ভাষাত
অঁ গম পাইছো আহে সেনেকুৱা ভাত খোৱা শাক খোৱাকে পাতো ৰ ভাত খালি নে?
খালো, হি হি
অ তোৰ পৰীক্ষা আছে নহয়? কাইলে কি আছে?
কাইলে নাই পৰহিলৰ পৰা আছে।
কি আছে, মেজৰ।
জি এন ফাইটজজিঅ'গ্ৰাফি
অ আচ্ছা আচ্ছা ত এতিয়া কোন ছেমৰ নো? ফৰ্ট চেম নহয় জানো, অঁ অঁ গম পাইছো, এতিয়া পেপাৰ কেইখন হল
এতিয়া আমাৰ পাঁচখন, চাৰিখন মেজৰ আৰু এখন মাইনৰ।
সেই জেনাই চেনাই আঁতৰিলে
আঁতৰিলে অঁ
অ, গম পাইছো, নাইকিয়া হ'বগে লাষ্টত গৈ অকল মেজৰবোৰ থাকি যায়গে নেকি?
এ নহয় এ এনে পি হেনো মাইনৰতটোও থাকিব
থাকিব নি তহঁতৰ যে অনশুমিতাহঁত এইবাৰ ওলাব নহয় চাগে ওলাব নোলায়?
অংশুমিতাহঁত মানে এতিয়া এনেই ওলালে ওলাব পাৰে আও তাহাঁতৰহে কথা মানে দেই হেই কোনো তাহাঁতি কোনোবাই মানে পঢ়া কথাও আছে ইয়াত
অঁ অঁ এতিয়া যদি ওলাই যায় সিহঁতি কিনো কৰিব ওলাই গৈ পেলাই এম এচি বি এড কৰিব চাগে, অ সেইটোৱেতো, কাৰণ ইয়াৰ পাছৰ বছত তাপাটো এম এছ চি চেম এছ চিবোৰ ডাইএক্ট এক বছৰীয়া হৈ যাব চাগে
উম উম
জানো কি কৰে সেতে
আমাৰ কাৰণে ভালেই হ'ল আও দেই এটাত অন্ততঃ দেখিবলৈ পাম এটা প্ৰিভিয়াছ এটা।
কিবা পঢ়াই তহঁ তাহতৰ এতিয়া এই লাষ্টৰ লাষ্টৰ চেমিষ্টাৰ কেইটা কিবাাহে পঢ়াব নেকি আমি অকল টিকেল টাইপে কৰাব নেকি।
দুটা আছে দেই চইচ এতা মানে সেই ৰিচাৰ্জ বাৰ্ক কৰিব পাই এতা নৰমেল মানে কৰি পেলাব পাৰে আৰু।
অ।
এনেকে নৰ্মেল আমি যেনেকে বি এি কৰো তেনেকুৱা আৰু।
গম পাইছো।
ক বুলি কৰিলে বেলেগলে হেৰি পঠিয়াব আৰু। তেনেকে নিজৰ পইচা অলপ খৰচ হ'ব চাগে দেই নে নহ'বও পাৰে বাৰু কলেজত যদি পঠিয়াই।
অ মুম্বাই হ দেহাই মোক লগ ধৰিছিলে আজি সেয়ৈ যাবলৈ।
অ মোকো শু কৈছিলে দেই কাইলৈ আহিবা মৰ বুলি মোক পৰহিলে বেজৰৰ কেনেকে যাম বা।
মোকোকাক অ মোক সেই হেৰি কৰিবলৈ কৈছিলে মোক কৈছিলা কাইলে আমি কাকজান কলেজলৈ যাম ওলাবা এনেকে ক'লে। মই বুলি কলে এডমিশন লবিগে তেওঁ লৈ থৈ আহিমকে বাহনাত যদি নোপাওঁ এনেকে ক'লে আৰু মই আকৌ মোৰ ভাগক সেই খৰ এইবিলাক চোম পৰা নিচিনাকে যোনখিনি হৈছিলে সেইখিনি মানে চুম নহয় সেই খিনি মানে বহুত বেছি হৈ গল নহয় চোম্পাতা আছিলে পুৰা উওখৰি উখৰি মানে পৰা খজুৱাই উখি যায় স এনেকুৱা যায় ফুলি যায়। ডক্তৰক দেখালো ডক্ত তই সেইদিনা সেইবোৰ সেইখিনি দৰৱ কন্তো তো কৈছিলো নহয় সেইখিনি কথা। তাৰপিছ সেয়া গোটেই দৰৱ চৰবদ্বীপ পেলাই মানে গোটেই হেৰি একদম এই মানে মলম এটা দিছে সাত দিন সানিব লাগিব সেই মলম টো সনাৰ পাছত নেক্সটো মলম বেলেগ এটা কিনি আকৌ সেইটো সাত দিন সানিব লাগিব ডক্তৰ এ মানে যিমান পাৰি মানে ৰ'দলৈ নাযাব গৈছে পুৰা এভইড কৰিব গৈছে ৰ'দতটো মানে।
অ।
মানে যোৱাই নাই একো নিগো যোৱা নাই মই এইকেইদিন এনেতো মামাহতৰ হলে এপাক হলেও যাও। এতিয়া সেইটোও যোৱা নাই মানেই দেই। আছে সেইটো কাৰণে মানে মানে মই বোলো এতি মায়ে চিৰহা কৰিলে তোক যাব নিদিও মই এনেকে কলে ত পিছ মই বোতি মাজনী সুধিছিলম তেতিয়া কলে মাজনী পৰা সুধিছিলো মাজনী বা খা চ এ তাই পাচদিন মানে পৰহিলে মাতিছে এনেকে ক'লে আৰু তাৰিছতে মইোলো মই ভা বোলো এনেকুৱা নহয় বোল মই যাব পাৰিম জানো মায়ে যাব নিদিব নহয় দিব যদি বৰষুণ নিদিয়ে মানে বৰষুণ চৰষুণ দি থাকিলে মায়ে যাব দিব কিন্তু ৰ'দ থাকিলে মায়ে যাব নিদিয়ে নহয় এনেকে কলো আৰু।
অ।
তাৰপিছত সেনেকে কলত অ গম পাইছো বা এটা কাম কৰিম দিয়া যদি যদি বতৰটো ভাল থাকে তেতিয়া কাইলৈ যাম আৰু যদি নাথাকে তেতিয়া পৰহিলে মাজনী বা আহিব নয় পঢ়িলেহে যাম আৰু এনেকে কৈছে আৰু। মই বোলো হব দে। কোনে স মানুহ টান নয় তাত গলেহেনু চা চিনাকি কোনোবা ওলাব। বৈ নিজৰ লগৰ। হ তাই গুৰুকুললত ইয়াতে গুৰুকোলালকে ে ইয়াতে পঢ়ি থকা এাইনেও চিনাকি ওলাব মোৰে ইমান গা চিনাকি তলে মই নবু লে মই তো ইমান দিন তাত নথকাকে মোৰ ইমান চিনাকি ওলাই গ'ল
উম ওলায়ে কিবা নহয়
অ মইতোতো অকলে এডমিশন ল'ব গৈছো হলো
আহ
ম মোক কৈছে তইহে অকলে এডমিশনোৱাজনীয়া বাকী চবকে লগা হল বুলি
হয় দে
মইতো অকলে গৈছিলো এডমিশন ল'বলৈ
মই দুটা মানুহ নিছো পাই অংকুৰ দাৰকো নিছো নহয় আমাৰ
মোকো নিছ লগতে অ মই সেইটোকে কৈছো মাৰজনীয়ে যে বোলো দুইজনীকে নিছে
উ
আকৌ আৰু হেৰি মই কিবা বি এডটো মায়ে মোক সেই বি এল এড কৰিব কৈছে
কেলে
মানে তোৰ বিএডটো ভাল বাৰু বি এড অলপ বেছ কোৱিফিকেশ কাৰণে ভাল বাৰু বি এডটো মানে মই মই বাৰু পঢ়ি আছো এনে ধৰি লও বি এল এ কৰিলে মানে তোৰ হে হয় আৰু এই বি এডত কম্পিটিচন অক বেছি ন মান বি এডত তোৰ এ ডি এল এড কৰ মানে তই যেতিয়া এছ ওৱান পেপাৰখন মানে ফাৰ্ষ পেপাৰখন দিব ইপাৰ দিব পাৰে কিন্তু তই যদি বিএড কৰ তইখন পেপাৰ দিব নোৱাৰ তই মানে হেৰি দিব লাগিব মানে অ ওপৰ ম েনৰ হছেকেণ্ডী এইখিনি পেপাৰ দিব লাগিব মানে
অ আগতে আকৌ আছিলে এপাই ডি এল এডো অ কি বি এডৰ সেইটো আছিলে অপশচন ত সেই এম এ সকুল হব
অ সেই ইউ পি টো পাৰি এল পি টো দিব নোৱাৰি ছিক্সলৈকেো দিব নোৱাৰি ছিক্সৰ পৰা যোনটো চছেভেনৰ পৰা যোনটো আছে এইটলৈকে ছেভেন এইট তাৰপিছত এই নাইন টেন এইখিনি যে এইখিনিহে দিব পাৰি সেই ফাৰ্ষ্ট চেপাৰখন দিব নোৱাৰি
আহ
সেইটো কাৰণে আমাৰ ত অকল বি এত মানে কবলৈ মানে তাৰে বি এড এ কলে মানে তাৰ মে দিব পাৰো আৰু ফাৰ্ষট পাৰো দিব পাৰো ছেকেড পাৰনো দিব পাৰো
আৰু তোমাৰ দি কি দ ল তত অকমান খৰচটো কম হ'ব
খৰচটো কম হব আৰু নহয় এনেকুৱা অ মানে এটা কথা বি এড টোনো কি বেয়া ড এড নো কি বেয়া কব গ'লে চাকৰিটা হলে শুন
সেইটোৱে আৰু
মানে মই মোৰ মানে প্ৰমে ডি এন এড কৰিব মন নাছিলে তাৰপিছতে আকৌ ৰাজহাই কৈছিলে কাৰণে বি এড কৰাটো ল ওলাইছিলেগে আৰু
উম।
ৰাজুদাই কৈছিলে বি এ তটো বেছি ফাৰ্ষ্ট প্ৰেফাৰেন্ঞ্চ দিবা বুলি। তাৰ পািছতে মই ভাবিলো পালো হয় বিয়েৰা কোৱাতোকে শুনিম বুলি ভাবিছিলো, তাৰ পাছতে পিছে উ মায়েও কলে সেদিনা জুৰি বাইদেইনে কোনোবাইও কৈছিলে ডি এল এড টো কৰিবলে মানে, ডি এল এডটো বেছি ভাল পাব কৰিবলৈকে কলে, মইও ডি এল এডৰ চিলাবাছ বোৰ চালো কে বহুত ক উজো তাকে চিটটো পোৱাৰ পৰাটো কথাই এ নাই, তোমাৰ মই চাইছো আৰু, মেথছ খিনিতোটো কবই না, পানী পানী। মানে ডি এড, বি এড কাৰণে মেথ মেথচ পঢ়িয়ে থকা নাই, এতিয়াতো দি এডৰ খিনিতো কে ফিলে মনে মেচেল বাকী ৰিজনিঙো সেনেক আহিব তাৰপছতে তাতো জি কে পাৰ্টটো টেন আহিব। বাকীিয় চচিয়েল আৰু ই ভিএচ বুলি এটা পাৰ্ট আহিব আৰু চচিয়েল চাইন্ঞ্চ বুলি এটা পাৰ্ট আহিব ই ভিএছ আৰু চাইন্স বুলি এটা পাৰ্ট আহিব।
অ'।
সেই চাইন্সৰ পাৰ্টটোত মানে তোৰ হেৰি আহিব আৰু। বিলাক তোৰ টেনলৈকে চাইন্সৰ এ বি এছৰ যিখিনি কিতাপত পায় সেইবোৰ আহিব। ধৰি লওঁ এনেকুৱা বায়'ডিগ্ৰেডেবল ৰিচ'ৰ্চ ন'ন বাইডিগেডেবল ৰিছ'ৰ্চ লাইট ৰিফ্ৰেক ৰিফ্ৰেচাৰ, টো। এ ধৰি লওঁ পেনিচিলিন কোনে উলিয়াইছিলে বেকটেয়া এনেকুৱা আৰু সৰু সুৰা প্ৰশ্বোৰ যিবিলাক আমিঢ়িছো আগতে। জেনেল সাইন্চ কন খিনি যে ধৰি লওঁ লেপটপে চ লাছটো ক'ত থাকে এনেকুৱা নিচিনা কুৱেশচন বোৰ আৰু।
অহ।
যাতে ইউনিট বিলাক সৰু-সুৰা জোল ওৱা তেনেকুৱ বিলাক সেনেকুৱা খিনি আহিব বাকী, চচিয়েল চাইন্সত তোৰ, এইখিনি ইণ্ডিয়া-ইণ্ডিয়াৰ হিষ্ট্ৰি আছে, ইণ্ডিয়াৰ জিঅগ্ৰাফি আছে, কনষ্টিটিউচন আছে, প্ৰিয়েম্বল আছে এনেকে এইখিনি আছে আৰু কিবা কিবি ৰাইট কেইটামান আছে পেপাৰটো মই মানে হেৰিটো মতে চাবলৈ মানে বৰ ধুনীয়া, মানে চিলেবাচটো চালে মানে বৰ, মানে যথেষ্ট ভাল আৰু, মানে ইজি বুলি নকও আৰু দে খালি ভাল আৰু মানে পঢ়িবলে মোৰ থকা। তাকে আজি চাই আছিলো, পঢ়ি আছিলো। মেথছ খিনি সে আগৰ মাহকেইটাত মেথছ আৰু ৰিজনিং পঢ়িলো আৰু যিমান পঢ়িলো সেয়াই হ'ব আৰু নপঢ়ো।
অ'।
বাকী এতিয়া এইমাহটো হেৰি পঢ়ে চচিয়েল, ই ভি এছ, জি কে এইখিনি পঢ়ো আৰু।
অ', কিয় বুক ললাই নেকি?
বুক মোৰ সেই যে মই এখন বুক কিনিছিলো, ত দেখাইছিলো নেকি শকতকে ৰেড কালাৰ কভাৰৰ বুক এখন যে, সেইখনত ইণ্ডিয়া আৰু আছামৰ গোটেইখিনি আছে। হিষ্ট্ৰি, জিগ্ৰাফী, পলিটিকেল চব আছে। তাৰ পৰাই পঢ়িছো, বাকী ইউটিউবত এৰ কাৰে পঢ়ুৱোৱা খালী অসমীয়াত পঢাইও অসমীয়াত পঢ়াৰ কাৰণে মই অলপ দিগদাৰ পাইছো মিলাই মিলাই তথাপি কৈছো আৰু বাকি বি এডৰ ডি এল এডৰ কিতাপ এ কিতাপ এখনো আছে, তাৰপিছ বি এডো আছে চাবলৈ গ'লে জিকে চিকে, বোৰ দুইোনৰ পৰাই চাব পাৰি।
অ, অ, বুজিছো। কেতিয়া হ'ব নো পৰীক্ষা?
মোৰ বি এডটো জুলাই তিন তাৰিখে আছে হ'ব, আৰু ড এল এডটো পোন্ধৰ তাৰিখে।
জুলাই
অ।
অ।
তেতিয়ালৈকে তহঁতৰ, বন্ধ থাকিব চাগে?
হেৰি কি বুলি কয় কিমান, কিমানকে ললে ফিজ হেৰিয়া ফৰ্ম ফিলাপক?
জু দিলেত ছশ পঞ্চাশ টকা।
অ, অ।
এহেজাৰ পঞ্চাশ টকা, নহয় দ এলে ছশ টকা।
অ।
আৰু বিয়েডটো এহেজাৰ পঞ্চাশ টকা।
অ, অ।
উ, তই দিলে উম, এতিয়াত দিব কোৱা নাই, বাৰু নেক্সট যেতিয়া অহা, বছুকে দিব পাৰিবি নহয়।
উম।
দিলে দিয়লে তো দি চাবি। তেতিয়ালৈকেতোনেও চাগে এডিয়াই চছেদিয়ালে পঢ়িব, পঢ়িবি কিনো চাগে অলপ, অলপ হলেও।
অ, ডি এল এডটো তোৰ কিবা দুবছৰ হয় ন?
অ, অ, সেদিনা হেৰি মোৰ, বেয়া দন একদম- অভিজ্ঞানৰ লগত।
কেলে?
ডন নহয়, মানে সেই যে মই যে ষ্টেটাচ দিছিলো, যে ষ্টুডেন্ট পেৰাচাইট, ইথ কক্ৰচ, টিচাৰ দকা, অপজিচন, এটিনেচনেল সেইখিনি যে সি মানে মোক ৰিপ্লাই দিলে, আৰু বাকী কেইটাত এগ নক কৰো বালি নকৰো, খালি হেৰিটোত মই এগ্ৰী কৰো, এনেকে কৈছে দেই অপজিচন টু এগ্ৰি মই কৰো, এনেকে কৰো বুলি কৈছে অপজিচন, ইণ্টিনেচনেলটো, তমই প্ৰথমে ক'লো কি ক'লা বুজিয়ে নাপালো ভালকে ক'লে, মানে যে মই আগৰকেইটাত মানে আৰ এ, হয় বুলি নকওঁ, খালি লাষ্টো মই এগ কৰো। বাৰু দ অজিচনক এণ্টিনেচনেল বুলিয়ে কয় এনেকে কৈছে বুলি মানে, সি মোক ৰিপ্লাই দিলে আৰু তাৰ পিছত মই ক'লো, তুমি এটাতটো এগ্ৰী কৰিব লগীয়া, এটাতটো এগ্ৰী কৰিব নালাগে, বো ওপৰও এটাও শুদ্ধ নহয়, এনেকে ক'লো আৰু তাৰছত একদম মানে পুৰা পিয়'ৰ অন্ধভ ত, মই কিবা কিবি কিবা, কিবি কৈছো। আহিও কিবা, কিবি কৈছে, অলপ তর্কো, তর্কি নিচিনা হৈছে আৰু খালি মই, ইমান, মই মানে ইমান খিনি কুৱেশন কৈছো, সিেই খি মই আনচাৰ দিব নোৱাৰিলে, আকৌ ইয়াৰ মেক্সিমাম কলটো বাৰ মিনিট হয়, এতিয়া এঘাৰ মিনিট কিমান হলেই। আমাৰ ভাল কথা পাতোতেই, গ'ল উ, উম, তাত মানে মই কৈছা, মই মানে অ, বোলো আৰু বোলো এইবোৰ কিবা এনেকে, এনেকে কৈছে বোলো এইবোৰ মানে অঞ্জনা, অঞ্জনা সেইজনী যে মানে, মিডিয়া কেইটাই কি কৈ থাকে, আৰু বো মিডিয়া কেইটা? তাননো কি কৈছে, বোলো উম, অ। মেলড খাইছে, কোনে ঝালমুৰি খাইছে, সেইবোৰে ক'ব জানে, বোলো আৰু এনেই বোলো সিহঁতি, বো ফৰ্থ পিলাৰ, অফ ডেমক্ৰেচ বো সিহঁতৰ কাৰণে বোলো, দেশখনৰ একো উন্নতি হোৱা নাই সি সেইটো, সেইটো ৰিপ্লাই নিদিলে, আকৌ সি খালি মানে তাৰ প্ৰত্কটো আনচাৰ, কুৱেশনৰে খালি এটাই আনচাৰ কংগ্ৰেছ, কংগ্ৰেছ, কংগ্ৰেছ এনেক থাকিলে, কংগ্ৰেছত আমুক কৰিলে কংগ্ৰেছে তামুক কৰিলে, আমু ধে আৰু মইও কৈছো, বোলো এয়া আৰু মানুহে বোলো, কি মানুহ এতিয়া কংগ্ৰেছক কেলে প্ৰশ্ন সুধিব বুলো, যেতিয়া যোনখন চৰকাৰ যাৰ আছে তাকহে সুধিব। ভৱিষ্যতে আজি বিজেপি চৰকাৰ গৈ, বেলেগ এখন চৰকাৰ আহি বোলো সেইখন তেতিয়া বিজেপিক সুধিবা বুলো। মানুহবোৰে সেইটো বোলো মগজত নোসোমাই, এনেকে ধেৰ কিবা কিবি ক'লো। নাই সি আৰু তাৰ